হেল্ল' অহ কি হ'ল বহুত দিন খা খবৰ একো পোৱা নাই?
তাকে তাকে তোমাৰো খা খবৰ নাই যে।
অ ভালে আছো তোমাৰ ভালনে?
অ ভালে ভালে এই এইকেইদিন মানে অলপ ব্যস্ত। হৈ আছিলো।
অ মই ভাবিছো মানুহতো বহুত দিন খা খ। বৰ নাই। অহা নাই।
তাকে যোৱা নাই মানে তোমাৰ এইকেইদিন অলপ কিবা কিবি কাম অলপ চলি আছিলে। আৰু ত' সেই তাকে এতিয়া জুলাই মাহটোত চাগে অকণমান আজৰি হ'ম।
অ মই অ মই আকৌ ভাবিলো, খেতিতে লাগিলে বা।
এই খেতি নাই খেতি কৰ পা খেতি কৰিবা। মাটি বাৰী তেনেকে নাই নহয়।
অঁ মই আকৌ মানে বোলো বহুত দিন খা খবৰও নাই। ফোন এটাও কৰা নাই, কিবা বেয়াই পালে নে- নে খেতিতে লাগিছে।
কিয় বেয়া পাব। বেয়া পাবলগীয়া একো নাই নহয়।
তোও হয় বাৰু। মই বোলো কি মানুহতোৱে সদায় ফোন কৰি থকা মানুহটোৱে আজি ইমান দিন ফোন কৰা নাই
এ মাজতে তোমাৰ মাজতে তোমাৰ এই এফালে গ'লোঁ, এটা জেগাত এমাহমান তোমাৰ কাম কাম অলপ আছিলে তাত আকৌ নেটৱৰ্কটোও নাপায়
অঁ
মানে সেই নেটৱৰ্ক নোপোৱা জেগাটোত গৈ পেলাই মানে সেই এমাহ মান মই তাতে থাকিলো।
অঁ মই ফোন মাৰিছো নহয়, লগা নাই আকৌ।
অঁ, এই মেঘালয়ৰ ভিতৰ ফালে অলপ।
অঁ অঁ, সেই তাতে
বাকী ঘৰত সকলোৱে ভাল।
ভাল ভাল-ভাল। তোমালোকৰ ঘৰত সকলোৱে ভালনে?
ভালে ভালে, মই মানে এই ইমান দিন খা খ'বৰ লোৱা নাই মানে চিন্তাও লাগিছে বোলো সদায় ফোন কৰি থকা মানুহটোৱে কি হ'ল, খা খবৰ এটাও ওলোৱা নাই, তাকে বোলো আহি
এ- এ এইফালে অহা হ'ব কোৱা নাই কেতিয়াবা।
একদম যাম, নাই নাই যোৱা-নাই যোৱা-নাই যোৱা।
অঁ, অঁ।
এই যাম
হেল্ল' অঁ তোমাৰ কথাটো অকণ স্পষ্ট হোৱা নাই কিবা, নেটৱৰ্কৰ প্ৰব্লেম নেকি, হেল্ল' হেল্ল'। অঁ তুমি অকমান নেটৱৰ্ক থকা জেগালৈ যোৱা নেকি। হেল্ল'। হেল্ল' অঁ শুনিছা নাই। মই একো শুনা নাই যে।